আছিলো।
অ' কি কৰি আছা? মই এনেই আছোঁ ৰবা অকনমান অ' ঘৰতে অকনমান গছৰ তলত পৰি আছোঁ, বহুত গৰম দিছে ন'।
তাকে, ইমান ৰ'দ দিছে আজি।
উম', তুমি?
মইও এনেই মান চাহ-তাহ খাই পেলাই অলপ বাহিৰতে বহি আছিলোঁ, গছৰ তলতে মইও ৰ'বা।
উম। যিহেতু এইকেইদিন বহুত গৰম দি আছে বা। আজি বুলি নহয়, গৰমটো তাৰমানে আৰু অধিকমাত্ৰা হৈছে আৰু বিশেষকৈ।
অ', হয় হয়, এইটো একদম ঠিক কথা কৈছ, মানে গৰমটো একদম থাকিব নোৱাৰা গৰম, মানে আৰু এনেকুৱা হৈছে যে বতৰটো ডাৱৰীয়া হৈ থাকিলেও, গৰমটো মানে খুব বেছি হৈছে আজিকালি।
হয়', হয়', যদি আমি যোৱা বছৰ বছৰ পিছলৈ ঘূৰি যাওঁ তেতিয়া চোৱা আমি যদি, সাত বছৰ যোৱা- যোৱা আমাৰ ছয় বছৰ আমি যিয়ে অতিবাহিত কৰি আহিলো, তেতিয়া কিন্তু আমাৰ এনেকুৱা ধৰণৰ আমাৰ অতিমাত্ৰা গৰম কিন্তু। তেতিয়া সময়ত কিন্তু নাছিল আৰু, বিশেষকৈ যদি আমি চাবলৈ যাওঁ। কিন্তু আমাৰ বৰ্তমান সময়ত অ', কিন্তু আমাৰ অধিক কিন্তু আমাৰ গৰম বাঢ়িব ধৰিছে, এতিয়া আমাৰ যিটো গোলকীয় উষ্ণতা, সেইটো আমাৰ বি দিছে বিশেষকৈ। এতিয়া এইটোৰ কাৰণ যিটো গোলকীয় উচ্চতা, ইয়াৰ প্ৰধান মূলত টো কাৰণে হৈছে, মানুহ বুলি আৰু মই ভাবোঁ। আমাৰ এতিয়া চোৱা, আমাৰ বৰ্তমান সময়ত আমাৰ বহুতো মানুহবোৰে আৰু অত্যাধিক ধৰণে আৰু গছ গছনিবোৰ কা তিব ধৰিছে আৰু, যাৰ ফলত আমাৰ যিটো আৰু অ', আমাৰ পৃথিৱীৰ যিটো আৰু ধৰি ৰাখিব পৰা আমাৰ ভাৰসাময়তা, সেইটো আমাৰ হ্ৰাস পাবলৈ ধৰিছে। আৰু আমাৰ তাৰ ফলত আৰু আমাৰ, গোলকীয় উষ্-উষ্ণতাও আৰু বৃদ্ধি পাব ধৰিছে, আৰু যাৰ ফলত আমাৰ গৰম বৰ অত্যাধিক হ'ব ধৰিছে বৰ্তমান সময়ত, তুমি কি ভাবা?
হয়, হয়, একেবাৰে ঠিক কথা কৈছা, মানে যি ধৰণে মানুহবিলাক, গছ, বন বা বনাঞ্চল আজিকালি চোৱাচোন বনাঞ্চল বিলাক, ইমান মানে মানুহ বিলাকে পাহাৰ কাটে বা বিভিন্ন বনাঞ্চলসমূহ কাটি পেলাই তাতে নিজে বাসস্থান কৰিবলৈ লৈছে, সেই তাৰ ফলত যিবিলাক মানে, ভাল, ভাল গছ আছে, যিবিলাক আমাক গছে অক্সিজেন দি আহিছিলে অতীতৰ পৰাই, সেইবিলাক গছ এতিয়া ন নোহোৱা হৈছে প্ৰায়, আৰু পাহাৰত যিধৰণে মানুহবিলাক থাকিবলৈ লৈছে, পাহাৰৰ জীৱ জন্তু মানে, এটা কথাাত ক'বলৈ গ'লে মানে, সকলোখিনিয়ে মানে মূল উদ্দেশ্য আমাৰ মানুহখিনিয়ে জীৱ জন্তুৰ ক্ষেত্ৰতে হওঁক, পৰিৱেশৰ ক্ষেত্ৰতে হওঁক বা মানে প্ৰদূষনৰ ক্ষেত্ৰতে হওঁক, সকলোখিনি আমাৰ মানুহৰ নিজৰে কৰা ধৰা বুলি ক'ব পাৰি দিয়াচোন।
হয়, হয়। কাৰণ, আমি যদি মানুহবোৰে এনেকুৱা নকৰিলো হয়, তেতিয়াাহ'লে আমাৰ এনে গৰমৰো আমি বৰ্তমান সময়ত যেনেকৈ আৰু গৰম দিছে, এইটো গৰমৰ আমি সন্মুখীন হ'ব নালাগিলে হেঁতেন, আৰু বিশেষকৈ। বা আমি, ইয়াৰ ফলত আৰু আমি ভৱিষ্যত ভৱিষ্যতত আৰু বহুতো আমাৰ ভয়াৱক পৰিস্থিতিৰ আমি সন্মুখীন হ'ব লাগিব, যদি আমি এতিয়াৰ পৰাই আৰু সকলোৱে মানুহে যদি আৰু সচেতন নহওঁ, বিশেষকৈ। বা আমাৰ এতিয়া যদি, আমি চাবলৈ যাওঁ আমাৰ অ'। প্ৰকৃতিৰ যিটো আৰু আমাৰ প্ৰদূষণ, হ'বলৈ ধৰিছে প্ৰাকৃতিক যিটো আৰু প্ৰকৃতিৰ প্ৰদূষণ। সেইটো আমাৰ যথেষ্ট পৰিমানে আৰু বৃদ্ধি হ'বলৈ ধৰিছে, আৰু আমাৰ অ', বৰ্তমান সময়ত। যদি আমি চাবলৈ যাওঁ যে, আমাৰ এতিয়া চোৱা আমাৰ। মাটি প্ৰদূষণে হওক, বায়ু প্ৰদূষণে হওক বা পানী প্ৰদূষণ লগতে, আমাৰ বৰ্তমান সময়ত শব্দ প্ৰদূষণো আৰু অত্যধিক ধৰণে আৰু হ'ব ধৰিছে। যাৰ ফলত আমাৰ যিটো ৰূপ প্ৰকৃতিৰ যিটো বিনষ্টৰ পিনে ঢাল খাই আছে। আৰু সেই ঢাল খোৱাৰ ফলত, আমি আৰু আহিব লগা সময়ত, আৰু বহুতো আমি সা প্ৰতিঘাতৰ সন্মুখীন হ'ব লাগিব কিন্তু আমি, প্ৰকৃতিৰ পৰা। গতিকে আমি যদি এতিয়া চাবলৈ যাওঁ, মাটি আমাৰ প্ৰদূষণৰ মূলত কিছুমান কাৰণ আছে, যেনেকৈ এতিয়া চোৱা আমাৰ বৰ্তমান আমাৰ দৈনন্দিন জীৱনত আমাৰ মানুহবোৰে আৰু অত্যাধিক ধৰণে আৰু বা মই নিজেও আমি অত্যা অত্যাধিক ধৰণে আৰু আমি, প্লাষ্টিক জাতীয় সামগ্ৰীবোৰ আৰু আমি ব্য ব্যৱহাৰ কৰিব ধৰিছোঁ আৰু। আৰু সেইবোৰ আমি ব্যৱহাৰ কৰি দিওঁ, আৰু যধে-মধে আৰু য'তে-ত'তে আমি সেইবোৰ পেলাই দিওঁ। আৰু সেইবোৰ অ', মাটিৰ লগত যেতিয়া আৰু পৰি থাকে। তাৰ সেই পৰি থকাৰ ফলত আৰু মাটিৰ যিটোৰ উৰ্বৰতা শক্তি আ, বা গুণগত মানদণ্ড সেইটো আমাৰ নাইকিয়া হ'বলৈ ধৰে, লগতে মাটিটোও দূষিত হয়। এতিয়া আমি প্লাষ্টিকটো হৈছে এনেকুৱা এক সামগ্ৰী, যিটোয়ে আমাৰ প্ৰদূষনক আৰু আহ। সৃষ্টি কৰে আৰু। এতিয়া চোৱা, আমি যদি অ', প্লাষ্টিকটো যদি আৰু আমি পানীত পেলাই দিওঁ। তে তেতিয়া, আমাৰ পানীটোও প্ৰদূষিত হোৱা আমি দেখিবলৈ পাম। যদি মাটিত পেলাই দিওঁ, মই এমাত্ৰ ক'লোয়ে যে, আমাৰ মাটিত যিটো উৰ্বৰতা তিটো আমাৰ হ্ৰাস পাব। লগতে যদি আমি প্লাষ্টিকটো যদি আমি একেবাৰে অ', জ্বলাই দিওঁ আৰু তেতিয়াও, আমাৰ বায়ুতো দূষিত হ' হোৱা আমি দেখিবলৈ পাম। গতিকে, আমি এনেকুৱা ধৰণৰ আমি সামগ্ৰীবোৰ আমি ব্যৱহাৰ নকৰি, যদি আমি বাহ-বেতৰে হওঁক বা আমি যদি কাগজৰে তৈয়াৰী, যদি আমি প্লাচ অ', আমি মোনা, বেগবোৰ যদি আৰু আহ, ব্যৱহাৰ কৰোঁ আমাৰ দৈনন্দিন জীৱনত। তেতিয়াহ'লে, আমাৰ মাজৰ পৰা আৰু প্ৰদুষণটো আৰু যথেষ্ট পৰিমাণে আৰু নাইকিয়া হ'ব বুলি আৰু মই ভাবোঁ। তুমি কি ভাবা এনে?
হয়, হয়, মানে সেই আৰু মানে, প্লাষ্টিকে আমাৰ বিভিন্ন ধৰণে প্ৰদূষণ কৰি আহিছে। কাৰণ, প্লাষ্টিক আমি জ্বলাই দিলেও বায়ু প্ৰদূষণ হয়। নদীত পেলালেও পানী মানে পানী প্ৰদূষণ হয়। মাটিত থ'লেও এইটো কেতিয়াও গেলি-পচি নাযায়। চ' সেনেধৰণে চাবলৈ গ'লে, আমাৰ প্লাষ্টিক সকলো ধৰণৰ পৰাই মানে আমাক দূষিত কৰি আহিছে। আৰু এনেকুৱা হৈছে যে আজিকালি, বায়ু প্ৰদূষণটোৰ মূলত কাৰণ হৈছে, আমাৰ মানুহবিলাকৰ যিবিলাক অত্যধিক যান-বাহনৰ ব্যৱহাৰ। আৰু বিশেষকৈ চব আজিকালি মানুহবিলাকে মানে এনেকুৱা হৈছে যে আজিকালি মানে, ওচৰৰ জেগাবিলাকত যাবলৈ হ'লেও বা দোকান এখনত কিবা ধৰা চব্জি বা কিবা আনি শাক পাচলি আনিব গ'লেও তেওঁলোকে মানে খোজকাঢ়ি নাযায়, বা চাইকেলৰ ব্যৱহাৰ নকৰে। আগতে নিজে চাগে দেখি, মানে আগৰ মানুহবিলাকক দেখিছিলাই তুমি যে আগতে, মানুহবিলাকে বজাৰলৈ গ'লে চাইকেল লৈ গৈছিলে। বা খোজকাাঢ়ি গৈছিলে বা সেইটো এটা ভাল স্বাস্থ্যৰ কাৰণেও, ভাল হৈছিলে কিন্তু, এতিয়া আজিকালি মানুহ বিলাকে মানে, স্কুটি, বাইক, গাড়ী এইবিলাক হোৱাৰ পৰা মানে অত্যাধিক মানে সেইবোৰ ব্যৱহাৰ কৰি আহিছে। মানে ধৰি লোৱা, বজাৰত গ'লেও আজিকালি সেইবিলাকেই লৈ যায়, ত' সেনেদৰে উম, আমাৰ যাতায়তৰ পৰা উম, মানে যিখিন ধোৱা ওলাই সেইখিনি, আমাৰ বায়ু প্ৰদূষণো কৰে, তাৰ পাছত আমাৰ শব্দ প্ৰদূষণো এটা বিশেষ মানে কাৰণ আমি, গাড়ী মটৰ বিলাকে কৰোঁ, তাত চাবা মানে, আজিকালি বাইক ধৰ বাইকবিলাকৰ মানে বিভিন্ন, বিভিন্ন ধৰণৰ শব্দ দিয়ে মানে। খুব মানে তীব্ৰ, যিটো শব্দ আহে সেই শব্দবিলাকে মানুহৰ মানে কাণ বিলাককো মানে বহুত প্ৰভাৱ পেলাই কাণত, আৰু বায়ু প্ৰদূষণো হয়, ত' সেনেধৰণে শব্দ প্ৰদূষণ, বায়ু প্ৰদূষণ সেনেকে দুয়োটাই হৈছে, আৰু বিশেষকৈ আজিকালি, উম, মানে বায়ু প্ৰদূষণৰ কাৰণে আমাৰ মানুহ বিলাকৰ বিভিন্ন ধৰণৰ ৰোগে দেখা দিবলৈ ধৰিছে, যেনে আজিকালি বেমাৰ হওঁক, বা উশাহ-নিশাহ ল'বলৈ বহু খিনি মানুহৰ আজিকালি কষ্ট হৈছে দিয়াচোন, মানে এনেকে ক'বলৈ গ'লে মোৰ ভাইটি এটা আছিলে মানে এই মানে ডক্টৰ তাত যেতিয়া লৈ গ'লো, তেতিয়াও তাৰ সেইটো কাৰণে ক'লে যে উম, মানে বহুত, উম, মানে পলিউচনৰ কাৰণে হৈছে বুলি কৈছিলে আৰু, চ' সেনেদৰে বিভিন্ন মানুহ বিলাকৰ মানে প্ৰদূষণৰ বাবে বেমাৰ-আজাৰত পৰে। তুমি আৰু মাটিৰ, প্ৰদূষণৰ বিষয়ে অলপ ক'বাচোন।
হয়, হয়, এতিয়া যদি আমি মাটি প্ৰদূষণৰ বিষয়ে আৰু অকনমান ক'বলৈ যাওঁ, এতিয়া চাবা আমাৰ যিটো ৰূপ আমাৰ বৈদ্য়ুতিক যিটো আমাৰ, আহ বিভিন্ন ধৰণৰ আমাৰ টাৱাৰ হওঁক বা আমাৰ বিভিন্ন ধৰণৰ যন্ত্ৰ, আদি আমাৰ, আহ খেতি পথাৰত আমি, অ', স্থাপন কৰা আমি বৰ বৰ্তমান আমি দেখা পাওঁ, খেতি পথাৰৰ মাজত, আৰু সেইবোৰ আৰু যেতিয়া তাত স্থাপন কৰা হয় তাৰ, সেই স্থাপনৰ ফলত আমাৰ, যিটো মাটিত পানী ধৰি ৰাখিব পৰা ক্ষমতাৰ লগতে, মাটিৰ যিটো অ' বা আমাৰ আৰু, উৰ্বৰতা শক্তি সেইটো আমাৰ লাহে, লাহে আৰু হ্ৰাস পাবলৈ ধৰে, আৰু আমি তাত তাৰ কাৰণে আমি খেতি-পথাৰত, ৰাসায়নিক সাৰ ব্যৱহাৰ কৰোঁ। কৰিব লগা হয়, আমাৰ শস্য আমাৰ আৰু অধিক, উৎপাদনৰ কাৰণে, কিন্তু আমি ৰাসায়নিক সাৰ যেতিয়া আৰু ব্যৱহাৰ কৰিম, এক মাটিত এক বা ঠাইত তেতিয়া আমাৰ পোন, পোন প্ৰথমবাৰ আমাৰ সেই মাটিখিনিত যেতিয়া আৰু ৰাসায়নিক সাৰ দিম আমি বা সাৰ ব্যৱহাৰ কৰি আমি খেতিটো কৰিম, তেতিয়া আমাৰ অধিক পৰিমণে আৰু, ফচল ফল আমি, আমি পাম আৰু, আৰু যদি যেতিয়া আৰু আমাৰ তাৰ দ্বিতীয় পৰ্যায়ত বা আমাৰ দ্বিতীয় বছৰত যদি আমি আৰু তাত আৰু, আৰু যদি আমি একেখনে খেতি কৰোঁ তাত কিন্তু আমাৰ, পোন প্ৰথমবাৰৰ বাবে আমি আৰু, যিখিনি আৰু ৰাসায়নিক তাত সাৰ ব্যৱহাৰ কৰিছিলোঁ, তাত কৈআৰু আমি দুগুণ আৰু তাত, ৰাসায়নিক সাৰ আমি ব্যৱহাৰ কৰিব লাগিব। তেতিয়াহে আৰু আমাৰ ফচলবোৰ আৰু ভাল হ'ব। গতিকে আমাৰ ৰাসায়নিক সাৰ যেতিয়া আৰু আমি পৰ্যয়ক্ৰমে আমি বঢ়াই আনি থাকিম আমাৰ শস্য পথাৰত তেতিয়া আমাৰ উ, মাটিৰ যিটো আমাৰ ভা, ভাৰসাম্যতা বা আমাৰ মাটিৰ যিটো উৰ্বৰতা শক্তি আমাৰ একেবাৰে আৰু নোহোৱা হৈ যোৱা আমি বৰ্তমান দেখা পাইছো আৰু যাৰ ফলত আমাৰ খেতি বোৰো আৰু ভাল নহ - নহয় লগতে আমাৰ শস্য়ৰ আৰু যিটো আৰু উৎপাদন অধিক পৰিমণৰ সেইটো আমাৰ নোহোৱা হ'বলৈ ধৰিছে আৰু যাৰ ফলত আমাৰ খাদ্যৰো আৰু যথেষ্ট পৰিমণে আৰু নাটনি জনিত অৱস্থাত আমি বৰ্তমান মানুহবোৰে আৰু ভু ভুগিব লগা হৈছে আৰু।
হয়- হয়- হয়, আৰু এই সেইবিলাক মানে খাদ্যবিলাক খালেও আমাৰ বিভিন্ন ৰোগে দেখা দিয়ে আৰু
মানে আমাৰ ৰোগৰ এটা বিশেষ কাৰণ বুলি ক'বলৈ গ'লে আমাৰ পানী পানীটো যি ধৰণে প্ৰদূৰষণ হৈছে সেই পানী প্ৰদূৰষণেও আমাক ভৱিষ্যতলৈ আমি বহুত মানে এটা বেয়া দিশত যাই আছো বুলি মই ভাবো কাৰণ পৃথিৱীৰ এ ইমান শতাংশ পানী বাসত্তৰ শতাংশ অ, এসত্তৰ শতাংশই পানী কিন্তু আমি তাৰে খাবলগীয়া যোগ্যতা বহুত কম পানী কিন্তু সেই পানীখিনিয়ে আমি ভালদৰে ৰাখিব নোৱাৰো সেই পানী বিলাক আমি প্ৰদূৰ্শন কৰো যেনেকে নদীৰ পানী বিলাকে হওঁক আমি নদীৰ পানীসমূহে আমি কিমান লেতেৰা আমি নিজে প্ৰদূষণ কৰোঁ বুলি ক'ব পাৰি কাৰণ আমাৰ প্লাষ্টিকেই হওক বা আমাৰ নিজৰ মানে কিবা বিভিন্ন ধৰণ বস্তুৱে হওক আমি যাই পেলাই নীতে পেলাই দিওঁ সেই সেনেধৰণে আমাৰ বা নলাতে পেলাই দিলো, সেই নলাত পেলাই দিলে উম, যাই থটো নদীতে যায় সেই নদীবিলাক সেনেধৰণে মানে পানী প্ৰদূষণবিলাক সেনেকয়ে হৈছে বুলি ক'ব পাৰি আৰু সেই প্ৰদূষণৰ ফলত মানুহ বিলাকে মানে বেমাৰতো পৰে আৰু ভৱিষয়ত আমাৰ যি প্ৰজন্ম সেই প্ৰজন্মৰ বাবে মানে এটা ভয়াৱহ দিশত আমি মানে ক'বলৈ গ'লে সেই নেক্সট প্ৰজন্মটোক আমি নিজেই মানে বেয়া দিশলৈ আমি ঠেলি দিছো বুলি ক'ব পাৰো।
হয় - হয়, আমাৰ গতিকে আমাৰ বৰ্তমান সময়ত আমাৰ চাৰিৰ ফালৰ যিটো আৰু পৰিৱেশ তোমাৰ বিৃন্নস্তৰ পিনে আৰু ঢাল খাই আছে বা পৰিৱেশ তোমাৰ ধূপিত হৈছে সে আমাৰ দূষিত হোৱা কাৰণ বোৰ আমি কম সময়ৰ ভিতৰতে আৰু কৈ শেষ কৰিব নোৱাৰিম আৰু বিশেষ কয় গতিকে আমি যদি পোন প্ৰথমে আমি যদি নিজে ইয়াৰ ওপৰত যদি সচেতন হওঁ বা আমাৰ কৰিবলগীয়া যদি কাম বোৰ কৰোঁ, পৰিৱেশ প্ৰদূষণ নোহোৱাকৈ যদি আমি ঠাইবোৰ ৰাখিব পাৰো তে তেতিয়াহে আৰু আমাৰ আহিবলগীয়া আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে আৰু ভাল হ'ব আৰু।
হয় - হয়, দিয়া পিছে আজি ভাল লাগিল কথাখিনি পাতি। আগলৈও এনেকে বিভিন্ন বিষয়ত কথা পাতিম।
বিনা ওপৰত কথা পাতিম দিয়া সময় পালে বাৰু। হয় - হয়, ঠিক আছে বাৰু দিয়া।
উম, দিয়া।